হেল্লো।
হেল্লো।
অঁ শুনা পাইছা।
অঁ, পাইছোঁ।
অ' মই কল কৰোঁতে মানে উম ডায়েল হোৱা নাছিল মানে ডায়েল কৰিছিলোঁ কিন্তু মানে কলটোও যোৱা নাছিলে তাৰ পিছত নিজে নিজে অকণ সময় পিছত আকৌ নিজে নিজে কলটো লাগিলে
অ কেতিয়াবা হয় নেটৱৰ্কৰ কাৰণে
উম
অ আছোঁ আছোঁ নাতি কেনেকুৱা
কি মানে আছোঁ মই হেৰি এটা কৰিছিলোঁ ৱৰ্কশ্বপ এটা কৰিছিলোঁ সেই তাকে সামৰি সুতৰি হৈছে জাৰো
অ হয় নেকি কি মানে কিহৰ ৱৰ্কশপ
এই তোমাৰ অনলাইন শিকিছিলোঁ হেৰি কাপোৰৰে মানে ফেশ্বনৰ তোমাৰ উম হেৰি পেইণ্টিং চাৰিটা পেইণ্টিং শিকিলোঁ ত মাৰ পাফি পেইণ্টিং পাফি পেইণ্টিং ফইল পেইণ্টিং মিল্কি পেইণ্টি আৰু লেডাৰ পেইণ্টিং এ নতুনকে মানে সেইকেইটা আগৰ পৰাই আছে কিন্তু এতিয়া মানে বেছি পপুলাৰ হৈছেতো তো হ'লো অকণমান আইডিয়াটো লৈ থওঁ
উম-উম-উম ভালে দেখোন মানে এইটো, - কিমান মহীয়া কৰিছে? টো,
নাই-নাই তিনিদিনৰ ৱৰ্কশ্বপ হয়।
স্ববক,
উম্ ৱৰ্কস্বপ হয়। তেনেক থাকে ৱৰ্কশ্বপ বিলাক উম- উম, আমি মানে তোমাৰ মানে তিন- দিন থাকে তাতকে বেছি কিছুমান থাকে। সেই আৰু বেছি দীঘলীয়াবিলাক।
অ', -অ', -অ', ঠিক কে, আছে এ', এতিয়া কিবা দি', আছেনে ৱৰ্কশ্বপত? কেনেকুৱা হয় বস্তুতটো কিবা হেনডজন,
নাই -নাই চাৰ্টিফিকেট বোলে তেওঁলোকে নিদিয়ে। আগত মই, এটা কৰিছিলোঁ আৰি -এম্ব্ৰইডাৰী। তাৰ ', - তাৰ, অহ', সিহঁতে দিছিলে। তেওঁলোকে মানে চাৰ্টিফিকেটখন দিয়ে। কিন্তু এওঁলোকে মানে চাৰ্টিফিকেট, - দিকেট ৱৰ্কশ্বপত নিদিয়ে। তেওঁলোকৰ ক'ৰ্চ ল'লেহে দিব। অ', তথাপি, পিও'হলোঁ চাৰ্টিফিকেট নিদিলেও যিহেতু অলপ, অলপ বস্তুটো আইডিয়াটো জানো অলপ শিকি থওঁ বোলো কি কোনটো বস্তু কেনেকৈ মিক্স কৰিলে ভাল হয়। উম্ - উম্ সেইটোৱে।
শিকি থোৱাতো বেয়া নহয় ভালেই, আহ', আৰু উম্,
অনলাইনো পায় বা দোকানতো ল'ব পাৰি। কেও তেওঁলোকৰ নিজৰ ছাইটো আছে, তেওঁলোকেও মানে, যদি আমি মানে পইচা, টো, দিও, - তেওঁলোকে বস্তুখিনি যি', - যি', লাগ, এ ', গোটেই বস্তুখিনি, - পঠাই দিব, তাৰপিছত মই, যিহেতু, অনলাইনত এডমিশনটো ল'লোঁ। তাৰ পিছত ভাবিলো, আকৌনো দু, দোকানত গৈ', বিচাৰি ফুৰিমনে আকৌ, একৌ নাপাওঁ যদি, তেওঁলোককে দিলোঁ, পইচাটো দিলোঁ, তেওঁলোকে পঠাই দিলে। সেইমতে মানে ক্লাছ আৰম্ভ হোৱাৰ আগত পালেহি আৰু বস্তুবিলাক।
অ' ভালেই দেখোন, মানে কিট সহ তেওঁলোকে হোম ডেলিভাৰী দি দিছে, তেনেকুৱা ন অ' অ'কেনেকুৱা পেমেণ্ট বিলিক তেনেকোৱা ধৰণৰ।
পেমেণ্ট বিলাক মানে কৰ্চ্ছটো ফিছ টো আছিলে তোমাৰ চাৰিটা পেণ্ডিং টো তেৰশ টকা, আৰু গোতেই বস্তু বস্তুখিনিত বাৰশ কিমান টকা।
অ' অ' অ' ঠিকেই আছে, এইটো টো শুনি বহুত ভাল লাগিছে আৰু আৰু প্ৰথমবাৰ শুনিছো। তো মই কি কি কৈছিলে পেইন্টিং কেইটাৰ নাম?
আ পাফি পেইণ্টিং পাফিটো তোমাৰ এই টি চাৰ্ট বিলাকত বিশেষকৈ বেছিভাগ থাকে দেখিছেনে? অকণমান স্পঞ্জৰ নিচিনা যে উঠি উঠি যে থাকে, ফুলি ফুলি থাকে যে, নাম হওক ফুল হওক এনেকুৱা ডিজাইন। বিলাক সেই সেইটো বস্তু। পাফি।
পফি, অ'কে অ'কে উম হু
ফৰ নিচিনা ফুলি থাকে যে উম সেইটো এটা তাৰপিছত তাত আছিলে তোমাৰ মিল্কী পেইণ্টিং বুলি আজিকালি তুমি চাবাচোন অনলাইনবিলাকত খুব মানে চলি আছে মিল্কী পেইনটিং নে এনেকোৱা আৰু এটা আছে ফইলট পেইণ্টিং। আৰু কইল বেপাৰী যে ফইল পেপাৰৰ চিত পায় মানে আমি টো মানে খোৱা বস্তু ৰেপ কৰাও কেতিাবা গ্লাছ পেইণ্টিঙ কৰোঁ তেলক সেইটো নহয় তাতকে পাতল তাত অ সেইটো এইটো ফইল বেপাৰ নহয় এইটো ফইল মানে এইটো ফল চিট বুলি কয় মানে অনলাইনো পায় বা এনেকুৱা নে মানে হেৰি দোকানবিলাকত পায় কাপোৰৰ সা সামগ্ৰী পোৱা দোকানবিলাকত পায় এই তেনেকৈ ল'ব লাগে সেইটো মানে উম এটা অ বিণ্ডাৰ পায় বেষ্ট মানে বেষ্ট বিণ্ডাৰ তেত পায় সেইটোমানে তুমি ষ্টেট চিল পেপাৰত তুমি যিটো ডিজাইন লও বুলি ভাবা ভাবা আৰু ষ্টেনঞ্চিল পা ধুনীয়াকে সেই বিণ্ডাৰটো লগাই অ লগাই দিব লাগে, লগাই দিয়া পিছত পুৰা বগাহৈ থাকে নহয় বস্তুটো বস্তুটো কাপ মানে আঠাত সেইটো আৰু সেইটো নিজে নিজে শুকাব দিব লাগিব শুকাই ট্ৰাঞ্চপেৰেণ্ট' হব লাগিব এদিন শুকাব দিব লাগে তাৰ পিছদিনাখন যে এতিয়া বোলে বগা হৈ থকা নাই আৰু পূৰা ট্ৰান্সপাৰেণ্ট হৈ গ'ল তোমাৰ ডিজাইনটো একো দেখা নাপায় তেতিয়া তাৰ ওপৰত সেই ফইলখন লৈ হয় আঙুলিৰে নহ'লে চিলেৰে এনেকে ঘঁহি ঘঁহি দিব লাগে ঘঁহি দিলে ধুনীয়া এই গ'ল্ডেন কালাৰ হৈ যায়
অ আচ্ছা মই বুজিছো টো বস্তুটো মই এ গম পাইছো এনেকুৱা থাকে নেকি হেৰি মানে কিবা কিবি ডিজাইন আঁকা থাকে হ'বলা ফইলখনত তেনেকুৱা নে?
ফইলখনত ডিজাইন নাথাকে আমি নিজে ডিজাইন এটা চুজ কৰিবা নে? অ ষ্টেন্সিল ল'ব অ ষ্টেন্সিল বিলাকত বিভিন্ন ডিজাইন থাকে সি নহয়
অ অ দুইশ অ অ বা ভালেই দিয়ক সেইয়া আপুনি এ ৱৰ্কশ্বপটো চলি আছে এনেই চাই আছিল নে
নাই নাই নাই ৱৰ্কশ্বপ কৰি গৈছো মই লগা লগ কৰি গৈছো ত' মোৰ যিহেতু মেটেৰিয়েল আছিল ন বস্তুখিনি আছে মজুত মানে লগালগ তেওঁলোকে শিকাই গৈছে আৰু মই সেইমতে কৰি গৈছো সেইকাৰণে মানে বুজি পাবলৈ আউ সহজ হয় নহলে লিখি য লিখি গ'লো যেনিবা লিখি শিকিলে মই নিজেই কৰোঁতে আকৌ পাহৰিছোঁ তেওঁ নহল কৰিও গৈছোঁ লিখিও কৈচোৱা
অ ঠিকে আছে ভালেই আৰু আৰু এটা নাম কি? কলে এটাটো আপুনি পাফ ক'লে এটা। এটা কলে মিল্কি বুলি ক'লে এটা ফইল কলে আৰু এটা কি
লেডাৰ পেইণ্টিং। লেডাৰ মানে মানে লেডাৰ মানে। আমি যিটো ধৰা লেডাৰ বুলি ক'লে যিটো বুজোঁ বেগ। খক বা চোফা কাভাৰ হওক, বা এনেকুৱা। সেইটো, মানে, নহয়। মানে, প্ৰিণ্টিং টো কাপোৰত, মানে, হয়। বস্তুটো চুলে, মানে সেই, তেনেকুৱা লোকটো আহে দেখিবলে, মানে, সেই লেটাৰটো টাইপ লাগে। ধৰা, যি এইটো বেগৰ হয়, বা এনেকুৱা চামৰা টাইপ। সেই বস্তুটো, মানে, এই এনামেল পেইণ্ট বাৰ্নিছ পেইণ্ট, এইবিলাক অলপ দীঘলীয়া প্ৰচেষ্ট
উ, উ, উম, উম। ত', মানে, সেইটোত লেডাৰ পেইণ্ট ণ্টিংটোত আপোনাৰ, ধৰক, কেনেকুৱা ধৰণৰ সজুলি, আঁ লাগে লাগা হয়, বা ডিফাৰেঞ্চটো কি হয়? ফইল লাৰু পেইণ্টিংটোত
লেডাৰৰ মাজত ফইলটো, মানে, তোমাক ক'লোঁ ন। এই ফইল কাগজখন, মানে, ঘঁহি দিলে, সেই তাৰ পৰা গ'ল্ডেন কালাৰ হওক, চিলভাৰ কালাৰ হওক সেই ডিজাইনটোত উঠি যায় আৰু লেডাৰটোত মানে আমি
এক্সট্ৰাকে ফইল বা এনেকুৱা লগাব নালাগে। তাতেই আমি কালাৰ মিহলাব লাগে, যিটো, মানে, বে আ বিণ্ডাৰ পেষ্ট আহে পেষ্টৰ লগত, তোমাৰ উড কালাৰৰ গ'ল্ডেন কালাৰ মানে, আমাৰ যিটো থাকে, তেনেকুৱা এনামেল পেইণ্টৰ গ'ল্ডেন কালাৰ, তাৰ পিছত বাৰ্নিছৰ কালাৰটো, যিটো চাইন আহিবৰ কাৰণে, বাৰ বাৰ্নিছ, দুই-চাৰি টোপালমান মিহলাব লাগে। আৰু এটা, তোমাৰ আ, ফেব্ৰিক কৰাখিনিয়ে গম পাব। আৰু তাহঁতৰ, মানে, এটা গ'ল্ডেন কালাৰৰ হেৰি পায়। লি, লিকুইড নহয়, মানে, পাউদাৰ টাইপ পায় সেইটো মিহলাব লাগে গ'ল্ডেন লুকটো, লেডাৰ লুকটো আহিব সেইখিনি মিক্স কৰি ঘঁহি ঘঁহি পূৰা মিক্স কৰিব লাগে। মিক্স কৰাৰ পিছত তুমিহে ষ্টেঞ্চিলতে ডিজাইন কৰিব পাৰা। ষ্টেনঞ্চিলখন পাতি তাৰ ওপৰত সেইটো ঘঁহি দিলে
অ' ষ্টেনঞ্চিল মানে আপোনাৰ সেই ডিজাইনটোৰ কথা কৈছে নেকি অ অ অ
কালি ধৰা আগতে হাতেৰে আঁকি ধৰা মানুহবিলাকে কৰিছিল ন ব্ৰাছ ছাৰ্চ ইউচ্ কৰি পেলে এতিয়া মানে ষ্টেিনছীলটো ডাইৰেক পাই আছে দ্বিজেন। তে থা মানে তুমি কাপোৰ ডিজাইনটো তাৰ মানে ডিজাইন লাগে তাতে ফুল হক পাত হক যি দিছে তেন লাগেছে ষ্টেনঞ্চিল বুলি ক'লে পাই যায় সেই ষ্টেনচিলটো তাত কাপোৰৰ ওপৰত মানে ফিক্স কৰি বাললে এই তোমাৰ চেলতেেপ টেপ এটা বস্তু পাইটেপ অ মানে চেল টপো নহয় কি এই কাগজৰ নিচিনা টেপ এটা পায় বড চাইডে মানে ধৰি ৰাখিবলৈ কাপোৰখনত ধৰি ৰাখে যাতে আমি ধৰা হাতেৰে ব্যৱহাৰ কলা লৰি নাযায় জানো সেই বস্তুটো দিব পাৰি তাৰ পিছত সেই হেৰি এখন পাই যৰা আমাৰ ধৰা পুৰণা ডেবিট কাৰ্ড ক্ৰেডিট কাৰড এনেকুৱা ধৰা তেনেকুৱা ডাঠ বস্তু এটা হে লৈ পেলাই ঘহি দিব লাগে এ কালাৰখিনি ষ্টেনচিলখনৰ ওপৰত অ তাৰপিছত পাঁচ দহ মিনিটত শুকাব
অ' কি কয়?
পাঁচ দহ মিনিটত শুকাব কোৱাৰ পিছত ধৰা ষ্টেনঞ্চিলখন খুলি দিব লাগে খুলি দিয়াৰ পিছত গোটেই কাপোৰিখিনি ইখিনি মানে শুকাবলৈ ধৰা এটা দিন দিব লাগে আৰু
অ' অ' তেতিয়াহলে এনেকে কোৱা হয় নেকি মানে কিমান কেইখন ষ্টেনচিল কিনিব লাগে কাৰণ এখনতোতো বেয়া হৈ যাব।
নহয় নহয় নহয় ষ্টেচিলখন তুমি আকৌ ইউজ কৰিব পাৰিবা সেইখন মানে তুমি যিমান কেইখনমান ধাৰা যদি তুমি দীঘলীয়া ল'ৰাজটেনঞ্চেল এখন ডিজাইনটো দীঘল ডিজাইন লোৱা, তেতিয়াহ'লে তুমি এপ পাৰতে হ'ব। আৰু বোলে পাঁচ মিনিট পিছ শু কালে শুকাই পেলাই খুলি তুমি হেটো চাইড লৌক গালা দি দিলা লগাই পেলাই লাষ্টত-লাষ্টত মানে গ গোটেইখিনি ধুই পেলাব লাগে।
অ'-অ' সেইখন কি পেপাৰ ডাঠ পেপাৰৰ নিচিনা হয় নে মেটেল হয়?
হেল নহয় ষ্টেনচিল খখন প্লাষ্টিক বেপাৰৰচিনা হয়। উম-উম ধুব পাৰে ধুব পাৰে বৰ্ডৰ-বৰ্ডৰ মানে এই আমাৰে। টো কেনেুৱা জানা আমি যে স্পাইৰেল বাইণ্ডিং যে কৰোঁ যে স্পাইৰেল মাইনিৰ'। ওপৰত যিটো কাভাৰ দিয়ে যে'।
উম-উম
সেই বস্তুটোৱে তাত মানে সেই প্লাষ্টিক টোৱে তাত তোমাৰ ডিজাইনটো'। মানে বনোৱা থাকে'। ৰেডিমেড পাই আৰু তুমি নিজ নিজেও নিজৰ মতে কাষ্টমাইজ কৰি ল'ব পাৰা। আহ নিজে ঘৰতে বনাওঁ বুলিলেও ডিমট কিনিবই পাৰে, বেছি দাম নহয়, অ দহ বিশ টকা এনেকুৱা। প্ৰ ষ্টাৰ্টিং আছে
অ'-অ'-অ' আহ হওক দিয়ক ভাল কথা কেইটামানেই শিকিলো উম-হম-হম হুম-হু-হু ভাল কথা কেইতি মানে শিকিলো' এই চাৰিটা পেইন্টিংৰ বিষয়ে গম প। পোৱা নাছিলোঁ। ভালেই হ'ল, আপোনাৰ পৰা শিকি ললোহ।
উম কেতিয়াবা শিকাই দিম দিয়া লগ পালে।
হয় হয় নিশ্চয়। হোহি, ঠিক আছে।
ঠিক আছে বাৰু। অ, অ ঠিক আছে দিয়া। ৰাখিছ ন, অ, অ